কি কৰি আছা?
মই এনেই আছো। তুমি কি কৰিছা?
মই মই হেৰি বহুত ঘুৰি আছো।
ঘূৰি আছা?
অ ঘুৰি মানে সেই এই কবাত যায় আছো ৰবা।
অ কিহত যাই আছা?
স্কুটি।
অ হয় নেকি।
ট্ৰেফিক চিগনেল পৰি গ'ল ট্ৰেফিক চিগনেলত ৰখি আছো এতিয়া। বাকী আহ ক'তো ওলাই যোৱা নাই?
মই যোৱাই নাই ৰবা, মোৰো স্কুটিটো বেয়া হৈছে।
স্কুটিৰ কি বেয়া হয় হৈছে?
এই হৰ্ণটয়ে কাম কৰা নাই।
হৰ্ণটো কাম কৰা নাই। বাকী কেনে মানে মাইলেজ কিমানকে পোৱা থাৰ্টি-ফৰ্টি?
ফৰ্টি মান পাওঁ নেকি।
ফৰ্তি, ফৰ্তি নোপোৱা চাগে। কাৰণ ময়ে ফৰ্তি নাপাওঁ আজিকালি আগত যোনটো স্কুটি ফৰ্তি টু কে দিছিল।
কাৰণ এই তি টুৱেণ্টি আহাৰ পৰাই মানে বি এছ ছিক্সবোৰৰ যোন যোনবিলাক ই টুৱেণ্টি নাছিল হা, ই টুৱেণ্টি বেলেগ বেলেগ হা ই টুৱেণ্টি মানে তোমাৰ টুৱেন্টি চাপৰ্ট কৰা স্কুটি বেলেগ আৰু নৰ্মেল তেল বেলেগ।
হেল্ল'।
অহ।
অ সেইয়ে আৰুে মাইলেজবোৰ চবৰে কমি কমি গৈছে।
মই যে পেট্ৰল ভৰোৱাই নাই।
পেট্ৰল ভৰোৱায়ে নাই।
মই ক'ত বেছি ওলাই নাযাওঁ। জানো সেইকাৰণে মই বেছি একো ভৰোৱা নাই। ঘৰতে আছে।
এতিয়া
আজিকালি সেইকাৰণে বেয়া হৈ আছে মানে।
উম সেইকাৰনে স্কুটি বাইক চবৰে তাকেইটো। মোৰে ৰিচেণ্টলি ইমান ভালেখিনি টকা গুচি গ'ল। এ ফিউল মানে, ৰিটলৰ কাৰণে কিবা কিবি গৰ্বৰ হৈছিল।
চে
উম। আমাৰ গুৱাহাটীতে বেছি হৈ আছে মেঘালয়তো আগতে এইট্টি ফাইভ আছিল পেট্ৰল এতিয়া আহেই এতিয়া পেট্ৰল নাইণ্টি ফাইভ হৈ গল নাইন্টি ফাইভ মানে হান্দ্ৰেদ কৈ হৈ আছে চবতে বাঢ়ি আছে কতো কম নাই উম এতিয়া তেলৰ দামটো কমি
আজিকালি যে আগতে মানে যেতিয়াই ইচ্ছা যায় তেতিয়াই গাড়ী স্কুটি ওলাই লৈ গৈছিলো কিন্তু আজিকালি পেট্ৰলৰ কথা কথা ভাবি কেনে মানে নলাও এ ঘৰতে থাকো এইকাৰণে
আপোনোকীয়া হৈয়ও গৈছে উপায় নাই ন আগৰ দৰে চবৰে মানে হেৰি লাইনবোৰ চব বেয়া হৈ গৈছে এতিয়া বাকী হেৰি কতো ফুৰিব চুৰিব যোৱা নাই
ফুৰিব যোৱাই নাই ৰবা কলোৱে ন গাড়ীটো বেয়া আৰু মানে পেট্ৰলৰো দাম বাঢ়িছে
হয়
ঠিক কৰিম ৰবা
অ ভূটান চাইডে যাম ব'লা এদিন ভূটান চাইডে তেলৰ দাম বহুত কম
টাান চাইদে
আহ ফুৰাও হ'ল ফুৰাও হ'ল তেলটো ভৰোৱা হ'ল
কিন্তু ভূটান যোৱালৈ যে আমাৰ পেট্ৰল আৰু কিমান যে যাব তাৰপিছত তাৰ পৰা আকৌ ভৰাই লৈ আহাতে আৰু শেষ হব
মানে আল্টিমেটলি তোমাৰ যাই কিনে আহিব পাৰিবা সেই আৰুেম এক ভ গাই ল তোব গাই চল ম জ ন তুমি
মইতো নাজানো তুমি জানা
নই জানো
তুমি কেতিয়া শিকিছিলা
মই টু থাউজেণ্ড টুৱেণ্টি ওৱানতে শিকা টুৱেটি টত টুৱেটি টত এল এম ভ লাইচেন্ঞ্চ বনালো এনেকেতিয়া ওলাইেেইবানে কাৰণ আজিকালি গাড়ী ঘ ওলাব লাগিলেও তেেল বুত যায় ন
উম
আৰু ফ্তি হলে এশ টকাৰ তেলত তুমি গোটেই গুৱাহাটীখন ঘুৰিব পাৰা পাৰিছিলা আগতে এতিয়া বাৰু সেইটো বেছি লাগে
আ অ আজিকালি আজিকালিতো এশ টকাৰ তেলত একৌ উভতিয়ে নহয়
ন মাকে অ কি যাম দিয়া আজ ওলাবা্ুট স্কুটি লৈে যাম কাৰণ গাড়ীতটোোমি বহুত যাব পইচা হয়নেে
স্কুট লৈ যাবা হেৰি ভূটানলৈ
তল পাল
বাপৰে ইমান দূৰ হবচোন
এই একো নাই আি চুৰিবহে যাম
কিন্তু স্কুটিৰটোো পচ চ, কাৰ তেলহে ভৰে। তাৰে পিছত মানে এনেকে পাঁচশ, পাঁচশ কৰি কিমান ভৰিব লাগিব। আজিকালিতো বেছি মাইলেজো নিদিয়ে।
পাইছো নাই আৰু এনেকেই চলিব লাগিব আৰু। যাবতো লাগিবই ফুৰিব আৰু এতিয়া চ, ভেকনৰ টাইম। এছাইম বজৰি ন। ভ, টাইমত যদি নো যোৱা, তেতিয়া যাবা পিত তত সময় নাপাবা চবে। হৈ, যায় এনে। উ, বাকী অ, তুমি গাড়ী কিয় নিশিকা, গাড়ী শিকিব পাৰা।
মইতো শিকিব পাৰো। কিন্তু মোক মই ড্ৰাইভাৰে পোৱা নাই ৰ'বা। শিকা, শিকোৱাৰ কাৰণে।
খাই পাৰ লাগে, ন, ক, কি, বে
আহ।
ঘৰৰ দাদাহঁতৰ অলও শিকিব পাৰা।
তাৰ সময়ে নাথাকে।
অ, আজিখন থাকিলে, কিমান লাভ হ'ব। নিজে যেতিয়া মন তেতিয়াই যাব পাৰিবা।
গৰৱ কেইটাও একেলগে চবে যাব পাৰিব।
উম, উমৰি, আৰাম চে। গৰি শিকিব লাগিলে, ফিল্ডত শিকিব লাগিব।
ফেল দে, নাইচোন।
ফিল্ড আছে নহয় খানাপাৰা ফিল্ড আছে। তোমাৰ ভেটেনাৰী ফিল্ড আছে। বৰবাৰী ফিল্ড আছে।
বৰবাৰী ফিল্ড খনতো একদম নায়েই বুলি ক'ব পাৰি আৰু খানাপাৰা ফিল্ড খনত মানুহ থাকে।
বহুত মানুহ থাকে।
মানুহবিলাক ৰাতিপুৱা টাইমত শুই থাকে। মৰ্নিং ৱাকৰ কাৰণে যায় বাৰু হলেও। ফিল্ড মান ফিল্ডৰ ভিতৰত পাৰি মেইন ৰাস্তাত আমি দেখো নয়, তাতে ৰাস্তাটো ওচৰতে মানুহবোৰে ৱাকিং কৰি থাকে। কিং জম হৈ থাকে ৰাতিপুৱা।
অ, মানে তাত খেলি থাকে কিছুমানে মই গৈছিলো সিদিনাখন।
অ, আচ্ছা, আচ্ছা। বঢ়িয়া, আতিনিল শিকিবা, শিকিবা, শিকিব লাগে, বা কেতিয়াবা ওলাবা মোৰ লগতে মই শিকাই দিম অলপ অলপ যিখিনি পাৰু সমাপক্ষে
অ, হ'ব দিয়া কিব কাৰণে অ, গাড়ী লাগিব না। গাড়ীৰ কাৰণে এক তেল লাগিব, তেলৰ কাৰণে পইচা লাগিব।
তাৰ কাৰণে কেম্ফৰ্ত লাগিব হয়নে?
তাকে আৰু আজিকালি জানাই কিমান দাম বাঢ়ি গৈছে চব বস্তুৰ।
সেইটো মোৰো ফোন এটা মই এতিয়া উলুবাৰী যাই আছো। মোৰ ফোন এটা আহি আছে বহুত সময়ৰ পৰা ফোনতো। হ'ব বাৰু অ' হেৰি কি বুলি কয়।
তুমি ভূটান গৈ পাইছা? হেল্ল'। মইতো গৈছিলো এবাৰ। তাত, কিন্তু আমাৰ অসমৰ গাড়ী সোমাব নিদিয়ে তাত। তাৰ পৰা আমি খোজকাঢ়ি কেনে গৈছিলো, মেইন গেটৰ পৰা। তাতে বহুত ধুনীয়া ধুনীয়া মানে কি আমাৰ পৰা। বহুত বেলেগে ক'ব গ'লে ইমান ভাল তাতে। ধুনীয়া চাফ চিকুণ। বা তাৰে পৰিৱেশবোৰ বহুত ধুনীয়া।
হেল্ল'।
হেল্ল' শুনি আছা।
আহ, আহ শুনি আছো।
তাৰ মাজতে ফোনটো কাট মাতটো নোহোৱা হৈ গৈছিলে। আহ কি বুলি কয়। তুমি হেৰি বাইক চাইক শিকিছা নে নাই? ভূটান যাই পোৱা নাই তুমি তুমি গৈ পাইছা?
চো।
আচ্ছা, কেনে লাগে যায় কেনে?
যাই কেনে বিৰাট ভাল লাগে, তাত মানে আমাৰ ইয়াৰে পৰিৱেশতকে তাত মানে বহুত বহুত চাফ চিকুণ আছে আৰু বহুত ধুনীয়া কৰি ৰাখে গোটেই চহৰখন।
বুজিছো আৰে তাতে অলপ। মানে বেলেগ কান্ট্ৰি ন সেইটো। সেইকাৰণে চাফ চিকুণ বা ভাল আৰু এইবিলাক চাই ন যাব।
তেনেকুৱা আমাৰ ইয়াতে যদি কৰিলে হয়, তেতিয়া বহুত ভাল হ'ল হয়।
আমাৰ গুৱাহাটীখন অনচিভিলাইজছে হৈ আছে এতিয়াও। বহুত শিকিব আছে, বহুত। মানে কৰিবও আছে, সেইবিলাক পোৰা চিমিলাইতিয়া মানুহ কম অ' মানে। যত মানুহ বেছি নাথাকিব, তাতে মানুহ য'ত কম থাকিব, সেইবিলাক জেগাত তোমাৰ বস্তুবোৰো চিধিল হৈ থাকে, এতিয়া মানুহ বেছি আমাৰ এ সংখ্যাটো বেছি মানুহৰ। তাৰ কাৰণে আৰু বস্তু বোৰ চিমমিলাইট হৈ থাকে আৰু।
কথাতটো হয়, বাৰু। কিন্তু মানুহ মানে চৰকাৰে যেতিয়া মানে বস্তুবোৰত। মানে স্ত্ৰে মানে কি টান যদি।
মানে কৰিবলৈ বাধ্য কৰি দিয়ে ন তেতিয় চাগে ঠিক হ'ব, কিন্তু। বেলেগবোৰা ঠাইবোৰত তাতে পোৰা মানে ষ্ট্ৰিক্ট একদম নিয়মবোৰ কিন্তু আমাৰ ইয়াত জোনে যি পাই। তাকে কৰি থাকে কোনো কোৱা মানুহ নাই আকৌ কলেও। ৰত উঠি আহিব এনেকুৱা টাইপ।
দোকানত আৰু কেইটামান বস্তু বহুত মানে হেৰি মানে অপেনলি বিক্ৰী কৰে তাতে। এই ৱাইন হওঁক বা জিয়ে নহওঁক কিয় এইবিলাক। টো অপেন বিক্ৰী কৰে, এইবিলাকো দেখিছো আমি ভিডিঅ'বোৰত। ভাল লাগে মানে কিবা তাৰ এনভাইৰমেন্টটো হওঁক বা যিয়ে নহওঁক বঢ়িয়া লাগে। চিল প্লেচ একদম।
তাৰে মানুহবোৰো ভালে লাগে
মানে উ আপ এপাৰ যাম
হা
যাম দিয়া দে যাম দিয়া পিছত কেতিয়াবা অকল মিলিলে
নিশ্চয় যাম
কাৰণ যাব লাগিলে আপুনি পিন্ধি যাব লাগিব পাট চলা হৈ যাব পাৰি পাট চলা হয়তো মানে পাছালাও যাব পাৰি ৱেষ্ট বেংগলেও যাব পাৰি তাৰপিছত তোমাৰ এই তামোুলপুৰও যাব পাৰি কেইবাটাও ৰাস্তা আছে সতঞ্জাবলে
ওচৰ নেকি বাৰু
পাঠশালা পাঠশালাৰ পৰা বেছি ওচৰ হয় তামুললপুৰৰ পৰা অলপ দূৰ হয় ৱেষ্ট বেংগলৰ পৰা সোমালে ডাইৰেক্ট মানে তোমাৰ মেইন টো মেই মেইন পইন্ট এটা আছে ৰা তৰ মানে যেনে আমাৰ অ', অ', গুৱাহাটীৰ ভিতৰত জি এছ ৰোড টো এটা ডাঙৰ এৰিয়া ডাঙৰ পইণ্ন্ট এটা সেনেকুৱা তাতে এটাি এ হি সনেকুৱা এটা পইন্ট আছে অ', ভিডিঅ'তে শুনিছো দেই এইবিলাক ভিডিঅ' শুনি কিনে আৰু নলেজ খিনি লৈছো
মইতো দুইবাৰ মই দুবাৰ গৈ পাইছো তামুলপুৰ হৈয়ে গৈ পাইছো
বোল
এবাৰ মানে বগা মাটি গৈছিল ন ভূটানৰ তাতে পৰে
অ', তনে প়ছে ত
এয় আৰু তেতিয়াও বহুত দূৰ আছে ছিল মানে তামোলপুৰ হৈয়ে গৈছো তেতিয়াও ভাল লাগিছিল তাৰে মানে পানীবোৰ পুৰা নীলা নীলা তাই নিচিনা
ক্ৰিষ্টেল ক্লিয়াৰ
আৰু তাৰে তাৰ ঘৰৰ সন্মুখত চবোৰে মানে এখন ধুনীয়া বাগান টাইপ আছে ঘৰৰ চাইদত সেইটো মানে ফুটপাথ বুলিও ক'ব পাৰি ফুটপাথতে ধুনীয়া ধুনীয়া ফুলৰ আৰু গছ পুলি আছে ফল মূলৰ গছ আছে